হেল্ল'
হেল্ল'
হেল্ল' অ শুনিছা
কফ উম
হা
এনেই আছো তুমি এনেই আছ তুমি
হয়
উম
অ হয় জান
চাৰকম নাই নাই
অঁ
তোমাৰ
ময়ো নাই আমি আকৌ সুস্থ্ত লগা থাকো আমাৰ সানান হ দিয় ন আমাৰ কল খালি হ মেশ চালীয়ে
উম
এতিয়া আমাৰ অ অলপ খোচাৰৰ হাট উল আছে
ত
চাহৰ হেৰিটো নাই
উ নাই ত মানে আগতে দিচ নে হা
হম
প্ৰথম নতুন নতুন যেতিয়া আহিছিলো তণে আমাৰ চনো খিনি বহুত কিবা সিহঁতৰ বিিললে ৰাতিপুৱা ভাত ত লাগে তাৰমানে চাহ দিছিলে ব্ৰেড বাটাৰ ডন কেনেকে দিছিলে হা সে পন ভালেইনেকুৱা লগত দি মোৰ দিয়ে যেতিয়া আ চিিনিয়েল খিনি বহুত মানে নালাগে আমাক এইবিলাক আমাক অকল ভতিে লাগে তেনেকে কৰিম
উম
স কে
স কাৰণে ৰ কি চব পাই বেলেগ বেলেগ খুৱাই নেকি চব বাৰে বেলেগ বেলেগ খুৱায় নেকি
নহয় আগতে বোলে
উম
তান ব্ৰেড বটাৰ দ হয় চতিয়া বা ৰাতিপুৱা এনেকুৱা ফ্ৰাইড ৰাইচ ৰাই এেনেকে ভাত ভাজি দিয়ে
অ নহয় নহয় মই সুধিছো তোমালোকৰ ভাত পানী যে খুৱাই থাকে
উম
সদায় বেলেগ বেলেগ খাব দিয়ে নে শিক থাকে
উ উম কেতিয়াবা বেঙেনা কেতিয়াবা ভেন্দি কেতিয়াবা মানে স্কোৱাাচ কেতিয়াবা ৰঙালাও তেনেকে
আৰু অক মমানুহকেই স্কোৱাচো হেৰি এনেক খাবলৈ
হা?
উম।
আৰু লগত দালি থাকে।
উ।
ৰহ ডালি, বুটল ডালি, মগুৰ ডালি কেতিয়াবা মিক্স দালি, কেতিয়াবা মাটিমাহল দালি তেনে
উ। ক'ত তাৰ মানে এই নাই, হেৰফেৰ নাই। খাবলৈ পুৰা দি
খাবলৈ দিয়ে, কিন্তু ইমান ভাল নালাগে খাই।
উম, উম। সোৱাদটো নাথাকে।
উম, সোৱাদ নাথাকে, ইহঁতে বনাব নাজানে নহ, চব মতা মানুহ।
উম। মাছ মাংস কি, কি খুৱাই বোলো।
মাছ, মাংস খোৱাই, কালি দেওবাৰ আছিলে ন।
উম।
কালি ৰাতি মাংস আছিলে। তাৰপিছত আজি সোমবাৰ, আজি অ, শুদা ভাত আজি একো নাই, কাইলেহে, কাইলে মংগল বাৰ যে, কাইলৈ হেৰি দিব, এইটো মাছ দিব। তাৰপিছত, বুধবাৰে বিন দিব।
অহ, দিম।
অহ।
তাৰ পিছত বৃহস্পতিবাৰে
আকৌ মাছ দিব।
উম।
তাৰপিছত শুকুৰবাৰে শুদা ভাত।
অহ।
অহ, শনিবাৰে দিম দিব।
অহ।
তাৰপিছত আক' দেওবাৰে যেনিবা মাংস।
অ', অ'। অ, এইটোকে মানে উ তাৰমানে উলটাই, পুলটাই নি থাকে আৰু।
অ', অ'।
উম, উম।
আমাৰ চবজি হে বেছিকে আমাৰ ৰঙালাও বনাই থাকে।
অহ। কম দামত পাইছে।
হ'বও পাৰে।
সিহঁতে নিজৰ প্ৰফিটহে চাব।
উম।
কোৱা।
হা?
আৰু কোৱা?
উম।
বাকি হেৰি।
এইবাৰ ছবিছ পছিছ মানে ঘৰলে যাম ।
চৌবিছ।
অ', চৌবিশ বা পঁচিছ।
অ কেইদিনা মানে বন্ধ দিব
অ বছ
বখিং
উম ব দিিনন খ দিন
অঁ অঁ এনেই একো বস্তু নে জানো
হ হ
এনেই একো বস্তুৱেই নিেদ তোমালোক কলেজত
নননানে
ত চব পইচা দিিয় গব লাগে
ম সটো ভ ল ভ আ চাই সেইব আৰু পুৰা লুটিবলৈকে চাই মানুহক
অ তাৰপাছ পু উওলা
অ
প্ৰথম প্ৰথমটো কোননেও চকী চাকৰি নাপায়
মানে প্ৰায়হিলে লৈ লব পাৰিহি
সেইটোোকে সিহঁতে দিবনে চাকৰি নে তানকে নিজে হ্পি চ বিচাৰি পেলাই ইণ্টাৰভিউ চিটাৰভিউ ধৰিব লাগে
সিহঁতি চাকৰি নিখনা দিয়ে ন
উম
সে ছমাহৰ কাৰণে ইন্টাৰ্নশ্বিপ কৰিব লাগে
উম
আৰু ইণ্ডাইে কৰোতে আমি হস্পিত আমি নিজে পইচা দিব লাগিব
আৰু সেইখন হস্পিটালত বহুত বেছি পইচা লয়
উম
সেইকাৰণে বেছিভাগ ষ্টুডেণ্টে তালে নাযায় নিজে চাকৰি বিচাৰি নিজে লয়
উম
কাৰণ আজ কালি দেছ প্ৰায় ভাগ খছিলতে ইণ্টাৰ্ণশ্বিপ নকৰাকেইে লৈ লো
উম সেইটো কিয় কৰে মানে
হা
এইটো কিয় কৰিলে নয় আজিকালি
অ কি কলা
শিয়াল লৈ লৈ সুধিছো
সে আজিকালি ইব নকৰেৰাকিয় হৈ যায় কিয় ভে নাজানো
হম
তেনে পছৰ নে এতিয়াও বিচাৰে
উম, উ, উ,
একপ নি একসপৰিছপত
অ', তানে প্ৰথমতে আমি ফ কৰিলেহে আম একসয়েঞ্চ লব পাৰিম
উম, তেওঁলোকৰ চেনেল কিমান মানৰ পৰা ষ্টাৰ হব চাগে প্ৰথম প্ৰথম
মানে পিছলৈ বাৰ হাজাৰ
উম,
কিছুমানৰ ন হেজাৰও দিয়ে
উম,
হায়েষ্ট কিছুমান ওঠৰ হেজাৰ বিশ হোজাৰ তেনেকে দিয়ে
হম,
মোৰ মতটো ভাঙি গ'ল পতককে নাই, নাই, কিয়?
মাতটো মানে একেটা মানকে বহুতকে আহি আছে
অ', সেইটো ময়ো শুনিছো কিয় জানো
এপটোৰে কিবা হৈছে
বাকী কেইটো অহা নাই ন, অক এটা কথাহে আহিলে ন
হম,
কালি যায় ন?
অ',
হেল্ল' মোৰ মোবাইলটো এনেই বেয়া কালি আনিব যাওঁতে বৰষুণ দিলে
উম,
অ', মোবাইলটো গোটেই জিকিলে জাননে এতিয়া
তাকে, এইটো কিবা প্ৰব্লেম হৈছে নেকি?
অ', কালি প্ৰথমতে কামেই দিয়া নাছিলে
ন পানী সোমাই যোৱা নাইতো ভিতৰলে
সোমাই যোৱা নাই নেকি, মই লগে লগে আহি মচিয দিলো নহয়
অ', -
আৰু মোৰ চুৰিকেইডাল মেলি আছিলি বুলিহে বেছি চিকিব নাপালে
উম,
অ', মেলি থাকা মানে মেলি থাকিব বিচৰা নাছিলো মানে মই কেপেনেটাম খুলি পিনে বিচনাতে আছিলো
হম,
পটাতকৈ বৰষুণ দি দিলে মই দৌৰি গুচি গলো তেনেকে চুলি খিনি মেলাতে থাকিলে
উম,
সেই তেতিয়াই বৰষুণ দি দিলে
উম, উম,
উম, উম, উম।
এনেইটো বৰষুণ নিদিয়ে ইয়াত। হেল্ল'?
হম।
মই মানো ইয়াত বনাচোন তেনেকে এৰি দিয়ে।
উম। এতিয়াও ব
কালি হা
এতিয়াও বতৰ বেয়া কৰিয়ে থৈছিল নেকি।
অ, খ দিয়া নাই বাৰু।
উম, বতৰটো মানে আজি ঠাণ্ডা হৈ আছে আৰু।
তে পাত নকিয়
হম?
তাটো ঠাণ্ডা নেকি।
নাই, নাই। ই, আ এ, নাই গ ন
কিন্তু ইয়াৰ বতৰৰ মহিমা ওপৰে নহয়।
উম।
আকৌ অলম্পিছা ৰ'দ দি দিব।
অ'। হ'ব ৰ'বাচোন।